শুনিছো, অ', শুনিছো। শুনিছো, হেল্ল', শুনিছো শুনিছো।
অ', কি?
এ আগফালে অকণ বহি আছ আগফালে বহি আছো বোলো বতৰটোকে চাও।
অ'।
বতৰ বতৰতো অকণ ডাৱৰীয়া কৰি আহিছে। গৰম, আছে এতিয়া অকমান কমিছে যদিও গোপ-গুপীয়া মাৰি আছে। গোপগুপীয়া মাৰি আছে, গোপগুপীয় গৰম মাৰি আছে গুপ-গুপ।
উম, অ'। কেনেকুৱা হৈ আছে, বতৰদাল কেনেকুৱা হৈ আছে।
কাপ
এ কি? কি খালা ৰাতিপুৱা?
খিনি অকমান, চাহ খালো চাহ। তুমি? কি খালা?
ৰুটি চব তি ৰুটি চব্জি খালো।
তুমি বনালা নে মায়ে বনালে?
মা মায়ে বনালে। নেটৱৰ্কৰ প্ৰব্লেম আছে ন অকনমান মাতটো মানে মাজে মাজে অলপ হেৰি হৈ যায়।
বহুত প্ৰব্লেম আছে।
উম, আৰু কি জানা, এই বতৰ এনেকুৱা হৈ থাকিলেও হৈয়ো।
হয়, হয়। মোৰ কেতিয়াবা এয়াৰটেল চিমটোত ফোন নাহা হৈ যায়, মানে ফোনটো আহে। মানুহে ভাবিব এইলৈ মোক ফোন কৰিছে এই মোক, কিয় মাত দিয়া নাই? কিন্তু, আচলতে মই মাত নিদিয়া নহয়, মই মাত দিয়ে থাকোঁ মোৰ মাতটো নুশুনে। মোৰ এইটো মোবাইলটোৱে ডিফেক্ট নে চিম টোৱে প্ৰব্লেম, মই নাজানো আৰু।
এই নেটৱৰ্ক ইছু হয়, মানে ওৱান চাইড হৈ যায়গৈ।
আৰু সেইটো অলপ টাইম থাকে, আধা ঘন্টা পঞ্চল্লিশ মিনিটমান থাকে। তাৰ পিছৰ পা আকৌ ভাল হৈ যায়।
অহ। আমাৰ ইয়াত আকৌ নেট, উম, আমাৰ ইয়াত নেটৱৰ্কৰ প্ৰব প্ৰব্লেম নাই বাৰু, মই ভাবিছোঁ তোমাৰেই চাগে তেনেকুৱা। এতিয়া আকৌ শুনি আছোঁ ধুনীয়াকে কথা।
জানো, এইটো কিহৰ? প্ৰব্লেম হয়। মোৰতো ইয়াততোতো খা-খবৰ ঠিকে আছে। ইয়াততো নেটৱৰ্কৰ প্ৰব্লেম হ'ব নালাগে, কাৰণ বাকী কেইটা ফোনোতো মই তেনেকে কৰি এই কিবা এটা
অহ, সেইটো হয়, সেইটো হয়। মাইনা খেলি আছে চাগে, মাইনাজীয়ে ন? অহ। তাইৰ মাতটো বোলোঁ দেই দিন শুনা নাই যে।
উম, এ এতিয়া মে এনেকে ভাগৰুৱা হৈ থাকে ছোৱালজনী অকনমান, অকনমান দৌৰিলে-মেলিলে ভাগৰুৱা হৈ যায়।
অহ, এইখিনি সময়ত সিহঁতে খুব দৌৰা-ধপৰা কৰে যে
আৰু লিটিল জয় বুলি এটা আছে, সেইটো দুবছ চৰ পৰাই খুৱাব পাৰি ইমান সোনকালে এইবিলাক বস্তু।
কি সেইটো কি মানে, লিটিল জয়টো কি?
টিল জয়টো এইটো এ লিকুইড, যেনেকে হৰ্লিকছ টাইপ যে। সেইটো বহুত এডভাৰটাইজ দি থাকে, সেইটো চাম্ভ পাৰলোকে দেখিছা চাগে মোবাইলত হ'লেও, টিভিত হ'লেও বহুত এডভেৰটাইজ হৈ থাকে।
নাহে আৰু তাত।
অ' মানে লিতিল জয় বুলি কয় এইটো টেমা এটা পাই পাউদাৰ তাই হৰলিক্স থাকে চাগে এইটো কিন্ত খোৱাব পাৰি। অ', অ', তেনেকুৱা মানে এইটো পিয়ৰ বুলি কয় মানে, সেইটো বহুত ভাল বুলি কয়। কিন্তু মই ভাবো মানে, মই নিজ নিজেই ঘৰতে সেইবোৰ বনাই পেলাই খুৱাম বুলি ভাবিছোঁ মানে।
ঘৰৰ বস্তুটোতো চবত
মানে কি হয় এই কুকু অ' মানে জোনটো চকলেট পাউডাৰ এটা পাই ন চকলেট পাউডাৰ আনিব লাগে, তাৰ পিছত আলমন, ইফালে আখ্ৰুদ হওক বা মাখনা হওক, সেইখোপা গুৰি কৰি লব লাগে। গুৰি কৰি হে চক বেগ তোৰ লগত মিলাই ল'ব লাগে।
অ' সেইটোৱেই আৰু ন।
অ' মিলাই লৈ পেলাই খোৱালে সেইটো ঘৰত
অ', অ' তাতে হেৰিও দিব লাগে আচলতে মোৰ মতেদি গোমধানটো জে, এইটোতো হাই প্ৰটিন থাকে ন?
গতিকে অ' গতিকে তেনেকে যদি খুৱাই লব পাৰে, মা মাখানা খালে সেই খু তেনেকে বনাই খোৱালেচোন বেছি লাভ হ'ব মোৰ মতে।
বেছি লাভ অ' এনেও ঘৰত বনাই লোৱা বস্তু এটা, কিনা বস্তুটোতকে ঘৰত বনোৱা, বনাই লোৱা বস্তুটোতুটো ভালেই হয় ন। এই কৰোণাৰ টাইমত আমি চেনীত তেজাৰ বিলাক ঘৰতে বনাইছিলোঁ নহয়।
কিহেৰে?
আমাৰ ভাইটিয়ে সি মানে ক'লে কিমান কিমান পৰিমাণৰ ল'ব লাগে ন? উম স্প্ৰটটো আনি, তাৰপিছতে স্প্ৰিট, গোলাপ জল তাৰপিছতে আৰু তাত কি আছিলে হেৰি, অহ আৰু এটা কিবা আছিল গ্লিচাৰিন, এনেকে মানে আৰু এটা কিবা আছিলে পাহৰি থাকিলো মই, মেইনলি স্প্ৰীটটোৱে ন? সেইটোতো বিজান
এক্টোলী আমাৰ আধা খিনি চেষ কৰি দিলে সেইডাল বেজি লোৱা ডেছ মূৰ্তি তিনিটা লৈ থৈছে।
তিনটা ল'লা? আমি, আমি দুটাহে ল'লো। আমাৰ দেউতাই দুটা ল'লে, মই দুটা ল'লো।
তিনিটা ললোঁ। তিনিটালৈ ক এতিয়া এজাক মানে আহিব যে, কৈছো আৰু দেই। এই কাপোৰ কেইটা শুকাবলৈও নিদিব। মানে পুৰো পুৰো
অ'।
মোৰ দেউতা গৈ ঘৰ পালেগে।
ইয়াত আকৌ বতৰটো যে, ধুনীয়া লাগি আছ মানে অলপ, অলপ, বতাহ মাৰি আছে। তাই কি খালে মাইনাই?
এ তাই জলপান খায় নহয়। আগতে মানে মোৰ পি থাগুৰি হওঁক বা এনেকে ড্ৰাই ফ্ৰুটছৰএনেকে খুৱাইছিলো।
উম।
এতিয়া মানে অকমান মই বাদ দিয়াইছো এইটো মাকাক মই বনাই পেলাই আনিবলৈ ক'ব লাগিব দেউতা ঘৰলে গৈছে
কি, কি, কি এইটো? হেৰি ভাতৰ চাউলৰ পিঠাগুৰি নেকি?
নহয়, নহয় পিঠাগুৰিটো আছেই ঘৰত, ইয়াত মানে পিঠাগুৰিটকে বেছি ড্ৰাইভাৰজনৰ সেইটো খাব লাগিব মানে।
নে তাকে কি কি দিয়া ডাই ফ্ৰুচ?
এইটো আলমণ্ড কাজু মাখনা চখনা দি ছাগে অ', অ', গুৰি আৰু অ'টচ থাকে লগত। প্লেন অ'টচ
বুজিছোঁ।
এই ম
সেইটো মানে পিঠাগুডৰিৰ লগত মিলাই দিয়া ন'।
আৰু এইটো পিঠাগুৰি লগত মিলাই পেলাই অ', ত ৰষ্ট কৰি পেলাই আৰু। পিঠাগুৰি লগত নিমিলাও সেইটো। পিঠাগুৰি এক্সট্ৰা পিঠাগুৰিৰ লগত মিলালে বেয়া হ'ব কিন্তু অ'টছটো জাষ্ট ভাজি লৈ পেলাই ভাজি মানে তেলত নহয়। ড্ৰাই ৰ'চ ডাইৰস কৰি আৰু চ'ফখিনি ধুই পেলাই ৰ'দত শুকুৱাই ডাইৰেক কৰি তেনেকে পিছ শুই পেলাই সেইটো এটা জলপান।
অ'। উম।
তেনেকে হ'লেও বহুত শক্তি পাব।
উম।
মাখানাটো আমাৰ তাত পাব নে নাই, সন্দেহ পাব চাগে। দাম বহুত ল'ব নেকি আমাৰ ইয়াতে
ম'লবোৰতো পায়টো
পায়, পায় এই আমাৰ ইয়াত মানে কি হয় যে মানুহে পাগল হয়, হাঁহি হাঁহি মৰিব মানে কিছুমান কথা এই এতিয়া আমাৰ এতিয়া বা পোৱালিটোক, একদম জুচে চুচে বহুত খুৱাই মানে।
উম।
বহুত খোৱাই আৰু তাই শক হেৰি নাথাকাও নহয় বাৰু, কিন্তু সিহেতি ভাৱে মানে তাই মানে কালি কথাত মই এটা কথা ভাবিলোঁ দেই, হয় বাৰু ল'ৰা-ছোৱালীক খুৱাব লাগে ভিটামিন জাতীয় বস্তু কিন্তু ডেইলি যদি মাছ-মাংস সেইটো লগাই দিয়ে জুত কেতিয়াবা এইটোতো এৰুৱা
ৰেগুলাৰ খোৱাই ন? ৰেগুলাৰ খোৱাব লাগে জানো, নাজানো নহয় মই।
মোৰ মতেতো ৰেগুলাৰ নালাগে। আৰু এহেত তৰ হেইটো যে, বডিয়ে ৰেগুলাৰ ইমানখিনি, ক'ভাৰ কৰিব নোৱাৰেটো।
উম।
এ ইমান সহজ নহয়। মোৰ মতে, মোৰ মতে মানুহে তাই এতিয়া মই এটা কথাই ভাবিছো, তাই যদি কালি পৰহিলে পইচা নাথাকিলেহেঁতেন, তাই কেনেকে খোৱালেহেঁতেন আৰু যদি সঁচাকৈ কেতিয়াও পইচা নাইকিয়া হৈ যায় তেতিয়া কি কৰিব পোৱালিটো?
কি কৰিব?
তাইতো সদায় বিচাৰিব হেয়া
আৰু এটা এইবিলাক নেচাৰেল এইবাক বস্তুতোতো বহুত কিবা কিবি পোৱা যায়।
আৰু ছেকেণ্ড কথা এটা মই ভাবোঁ। ভাবো মানে, আজি এতিয়া তাই এনেকে খুৱাই আছে ন এনেকুৱা আলহী আপুনি এসপ্তাহ থকাকে আহিলে আপুনি ঘৰৰ মানুহ মৰি গ'ল বেলেগ ঘৰৰ মানুহত। মই মানে কালি এইটো কথা ভাবিছিলোঁ। পৰিলে নে। মানে তাই কৈছে একো নাথাকিলে পনীৰকে খুৱাই দিওঁ।
অহ'
মানে খালী ভাত নহ'ব কথাটো সেইটো।
বাপৰে ডাই চেল বিলাকতো চব্জি বিলাকতো শাক চব্জি বিলাকতো থাকে ন।
মোৰতে বেছি ভাগটো শাক চবজি খুৱাব লাগে যি খাই। যি খাই শাক চবজি পাব লাগে।
মাছ, মাংসই খাব লাগে বুলি কি কথা আছে নো।
অ' মই সেইটো বিলিফ কৰোঁ।
যাৰ যি ধাৰণা মানে, যিটো ধাৰণা কৰি লয় আৰু ন। কিন্তু, আৰু এটা কথা কিন্তু দেই জ্ঞান, কিন্তু লাগে দেই এই মানে এইবিলাক দিশত একচুৱেলি জ্ঞান লাগে কিন্তু।
লাগে লাগে।
স্পৰ্টেই হওঁক।
মই এইটো কথা কোৱা নাই যে দিনটো সদায় খোৱাতটো বেয়া, কিন্তু মই এইটো কথা কৈছো, সদায় নহ'লেও পাঁচদিন খাওঁ সপ্তাহত। বা চাৰি দিন সদায় খাব লাগে বুলি। কথা নাই মাছ অকণ আনিছে মাছ কণৰ আঞ্জা টেঙা আঞ্জা বনাই দিছে, সিহঁতৰ ঘৰত মানে একে টেঙা নেমু নচলেই। নাখায়। তাৰ পিছত এই বাপেকে মানে নেমু খা, ই গছৰপা এটা চিঙি আনি খাই মানে নানে নেমু বুজিছা নে বিকিব নোৱাৰে বুজিছা, তাৰপিছত আৰু নেমুতটো এনেকে চিঙি চিঙি তাৰপিছত পুতেকে খাবলৈ ললে। এই পুত গোটেইকে খাব লোৱাৰ প এতিয়া সি বোলে নেমু খায়। আমাৰ পেহীয়ে কয় সিহঁতৰ ঘৰলে বোলে নেমু এটা নাই মই ঘৰৰ পৰা কিনি লৈ আ নেমু মই লৈ যাওঁ। সিহঁতৰ ঘৰলে খাবলৈ মানে টেঙা নাখায়। এনি টাইম মচলা, এটা কথা ভাবি নাচ যে মোৰ পোৱালটোক কি দি আছোঁ, এইবিলাক মছলা সোপাই
উম।
কিন্তু, তাই এটা কাম ভাল কৰে, মছলাটো যেনিবা নিজে আনি পেলাই পিচি লয়। সেইটো কাম ভাল কৰে তাই
উম, উম। অ' পেকেটৰ মছলাবিলাকত কিছুমানতটো কিবা মিক্স থাকে। পেকেজিং যিবিলাক মছলা
সেইটো।
দিয়া, কি যে হব ন'।
উম, অ', হেৰি নহয় এই যে লালুহঁতৰ মাকক কেতিয়াবা পাই পোৱা নাই।
উম, মাজে মাজে পাওঁ।
ক'ত থাকি দে ঘৰত মাতি কিনিলে নেকি?
কিনিলে নেকি, কিনি ঘৰ চৰ বনালে। উম, ছোৱালীজনীও হেৰি কৰি আছে এম এড কৰি আছে বি এড কৰিলে কৰি এম এড ওলাব নেকি ল'ৰাটোৱে বি কম কৰি আছে গুৱাহাটীতে।
এ তাই হেৰিহে আহিছে। তাই এ কমাৰ্চৰ আছিল নেকি?
উম, দু দুইটা কমাৰ্চৰ।
উম।
অ', বৰষুণ এতিয়া অকস্মাত আকৌ ইয়াতো ধৰিলে পাই। ঠিক আছে দিয়া, মই তোমাক পাছত কৰিম ন'।
এ